হয়।
শুনিছে ন?
হয় হয়, শুনিছো।
উম উম, এনেই আছো। বাকী আপুনি কি কৰিছে?
মই এইমাত্ৰ ভাত খাই উঠিলো ৰ'ব মানে।
আৎচ্ছা আপুনি জল্দি ভাত খায়।
হয় হয়, মানে- ৰাতি অলপ মানে সোনকালে ভাত খাব লাগে মই শুনিছোঁ। মানে শৰীৰ ভাললে আহে হয়।
উম উম, শুনা কথা নহয় এইটো হয়ে, উম ৰাতি জল্দি ভাত খাব লাগে অলমান- খোজ কঢ়িব লাগে ভাত খোৱাৰ পিছত যেতিয়া শৰীৰটো ভালে থাকে আপোনাৰ
উম
উ শৰীৰটো ভাল ৰাখিবৰ কাৰণে এইখিনি কৰিব লাগে উম উম
সেইটোতো হয় ৰাতিপুৱা এ আমি ব্যয়াম কৰিব লাগে
জলি উঠিকেনে
হয় হয় মই সদায় ৰাতিপুৱা পাঁচটা বজাত উঠো তাৰপিছত দৌৰিব যাওঁ ব্যায়াম কৰো নি-নিজৰ শৰীৰৰ কথা পুহিব লাগে ন খোৱা লোৱা খোৱা লোৱা তাৰপিছত প্ৰটিন বস্তুতটোও খাব লাগে মানে মানে চবে বস্তু খাই থাকে ন প্ৰটিন খাব লাগে মাংস খাওক কিবা খাওক মানে
মাংস তাৰপিছত আপোনাৰ শাক চবজি সেউজীয়া শাক পাচলি খাব লাগে বেছি
সেউজীয়া হয় হয় হয়
আহ এই বেছি কথা চিঞৰি আছে তাৰপিছত আপোনাৰ আপোনাৰ জল্দি উঠি কেনে কাম চাম কৰিব লাগে জল্দি উঠিলে আপোনাৰ ঘৰৰ ঘৰৰ কাম খিনিও হৈ যায়
সেইটো হয় যিমান সোনকালে যিমান জল্দি উঠিব মানে এ ৰাতিপুৱা সিমানে আপোনাৰ ভাল যাব প্ৰডাক্টিভ যাব
অ অ দিনটো দিনটো ভালো লাগি থাকে আপোনাৰ যিটো ৰাতিপুৱ ৰ'দ থাকে এইটো ভিটামিন ডি হয়
হয় হয়
সেইটো ভাল লাগে
ভাল
ভিটামিন ডিটো ল'ব লাগে আপুনি যোনটো মানে আপোনাৰ গাত ভিটামিনৰ কমি থাকে সেইখিনি পূৰণ হয়
হয় হয় ঠিকে অ বাকী আপুনি ৰাতিপুৱা উঠে সোনকালে ন তাৰমানে
অঁ উঠো
অ এইটো ভাল এইটো উঠিব লাগে
উম উম
খালে আজি ভাত হাতেৰে
মই এতিয়ালৈ ভাত খোৱা নাই এনে দিনত আপোনাৰ নিৰামিষ ভাতে খাইছিলো মই হোটেলত খাইছিলো উম হোটেলত খাওঁতে আপোনাৰ নিৰামিষ আপোনাৰ আছিলে শাকৰ চব্জি শাক আছিলে
উম
ৰঙা শাক টো আছিলে আলুৰ লগত ভাজি দিছিলে তাৰপিছত আলু আছিলে যোনটো চিপছৰ দৰে ভাজিছিলে তাৰপিছত আপোনাৰ দালি আছিলে দালি আছিলে চব্জি আছিলে আলু মটৰ তাৰ পিছত কেপচিকাম এনেকুৱা দি কিনে বনাইছিলে তাৰ পিছত তিতা কেৰেলা ভাজি আ দিলে সেনেকেই আৰু অসমীয়া থলুৱা খাদ্য টাইপৰে - দোকানত গৈছিলো ভাল হয় দোকানখন ধুনীয়া খাবৰ কাৰণে - তাতে খালো দিনৰ ভাত - উম দিনৰ ভাত সাজ মই তাতে খালো, উম এতিয়া - ৰাতি ভাত সাজ খোৱা নাই খাম আৰু সময় আছে - আছে এতিয়া, আমাৰ ঘৰৰ মানুহ অলপ দেৰি কৰি হয় -
হয় হয় কেতিয়াবা হয় মানে মানে দিনটো কাম কৰি মানে - আহ অফিচৰ পৰা আহে ন মানে - ভাগৰি কিনে এতিয়া দেৰিকে ভাত বনোৱা হয় বা খোৱা হয় - অ বুজিব পাৰি এইটো -
উম কাৰ্যালয়ৰ পৰা আহোতে অলমান দেৰি হৈছে -
উম উম আজি ৰাতি কি কৰিবা? আজিটো খেলা আছে ফিফা -
অ আজি খেলা আছে হেৰি ইংলেণ্ড আৰু আপোনাৰ অ যিটো - আৰ্জেণ্টিনাৰ খেলা আছে অহ অ ছেমি ফাইনেল।
কাক চাই ভাল পায় কাক চাই ভাল পায় মানে কাক চাপৰ্ট কৰি আছে ফিফাত?
মই হেৰি কি কয় মোৰ ভাল লগা টিমটোতো ওলাই গল, এতিয়া মই - অ হেৰি আকৌ কৰি থকা নাই, জাচ্ চাই আছো আৰু এনে খেলাখন চাব লাগে। এতিয়া ইণ্ডিয়া থাকা হেতেন ভাৰত থাকা হেতেন ভাৰতক চাপৰ্ট কৰিলে হয় ভাৰতটো নাই।
হয় হয়।
ফুটবলত, ফুটবলত - পিছ পৰি আছে বেয়া লাগে সেইটো কাৰণে নহ'লে আমাৰ ভাৰতো বহুত - ভাল ভাল খেলুৱৈ আছে যোনে খেলিব পাৰে কিন্তু পিছ পৰি আছে - পিছটো কি কাৰণে পৰি আছে সেইটো গম পোৱা নাই। এতিয়া কাৰ ভুল চৰকাৰৰে - ভুল নে কি মানুহ লাগ খেলিব নোখোজে নে কি?
আমাৰ মানে ফুটবল - ৱৰ্ল্ড কাপৰ বা এছিয়া কাপ খেলিব লাগে এইটো মানে ইণ্ডিয়া লৰ- যোৱা বাৰ আমাৰ খেলিছিলে - আমাৰ কোৱাৰাৰ্টাৰ ফাইনাললৈকে যাই পাইছে লগ কাৰ্টাৰ লগত লাষ্ট একদম। কুটাৰ সেইটো যদি জিতি গ'লে হয় পাই গ'লে কোৱালিফাই হৈ গলে, মানে অলপ - হয় অলপ চুট তামি হোৱা বুলি দেখিছো। শুনিছো মানে, বা
উম উম নাই নাই মই খেলাখন চাইছিলো সেইখন কাট - কাটৰ লগত যোনখন খেলা আছিলে আপোনাৰ সুনীল চেত্ৰীয়ে- যোনটো আপোনাৰ ইণ্ডিয়াৰ ভাৰতক গোল দিছে কাৰ্টৰে - সেইটো আউটচাইড আছিলে মানে গোল কিক হ'ব লাগিছিলে - কিন্তু আপোনাৰ ৰেফাৰীয়ে আহি কিনে - এইটো কৈছে কি যে নহয় এইটো আউটচাইড নহয় এইটো হেৰি হয়।
হয়। ঠিক কৈছে ঠিক কৈছে।
অ হয়।
অ বাকী আপুনি এইটো যোৱা কালিৰ খেলা চাইছিলে, আপোনাৰ - টো আছিল আমাৰ অ যোৱাকালি মই চালো এইটো ভাল খেল - ফ্ৰান্সে ভাল খেলিছিল -
উম।
ফ্ৰান্সে ভাল খেলিছে তাৰপিছত আমাৰ এইটো ফ্ৰান্স আছিল আৰু এইটো কোন আছিল ইংলেণ্ড আছিল নেকি অ নহয় নহয় নহয় স্পেইন আছিল।
স্পেইন আৰু ফ্ৰান্স আছিলে আপোনাৰ এম্বাবাও
নহয় স্পেইন অ হয় হয় হয় এম বাপে ভাল খেলিছে কিন্তু ইমান গোল দিব নোৱাৰিল।
মানে বহুত ভাল ডিফেন্স কৰিছে হেৰি আপোনাৰ স্পেইনে স্পেইনে ধুনীয়া ডিফেন্স কৰিছে গোল। কিপাৰজনো ভাল আছিলে।
উম উম
গা আৰু ডিফেন্সিভৰ বহুত ভাল ডিফেন্স কৰিছে এটেকো ভাল কৰিছে। যোনখিনি এটেক কৰিব লাগে সেইখিনি এটেক কৰিছে। গোল গোল বিলাকো মানে সঠিককে দিছে সিহঁতে এটা পেনাল্টি আছিল প্ৰথমতে পেনাল্টি পালে তাৰপিছত এটা আকৌ লৈ যায় কাটি কাটি লৈ যাই কিনে গোল দিয়ে যে এটা ভাল লাগিছে খেলাখন চাইকিনে
হয় মোৰো ভাল লাগিছে হয় মই চাইছিলো কালি। মই এইটো স্পে স্পেইনৰ ভাল লাগে চাই। খুলিছো এ মানে একমাত্ৰ ট্ৰিম যোনে মানে চবত ছে কম গোল খাইছে আজিলৈ মানে মানে অপনেণ্ট টিমে গোল দিছে ছে আৰু মই এটা গোলে আজিলে ৰাউণ্ড ছিক্সিনত খাইছিল নেকি অকল এটা গোল খাইছিল বেলজিয়ামৰ লগত। বাকীকেইটা আজিলৈকে চবেই মানে জিৰত হাৰাইছে চবকে মই ইটো শুনিছো আৰু। আশা কৰোঁ ফাইনেলতো ভালেই খেলে আৰ্জেণ্টিনাৰ লগত খেলে আহ কিবা হয় আৰ্জেণ্টিনা জিকিলেও ভাল ফ্ৰান্স জিকিলও অ স্পেইন জিকিলেও ভাল মানে
এ এতিয়া আৰ্জেণ্টিনাৰ লগত ফাইনেল হয় নে নহয় এতিয়া আৰু আজি ইংলেণ্ডৰ লগত আৰ্জেণ্টিনাৰ আছে যদি
কি ঠিক ইংলেণ্ডো জিকি গ'ল ইংলেণ্ডো জিকি যাব পাৰে।
তেনেহ'লে আপোনাৰ আৰ্জেণ্টিনা উওলাই কিনে তেতিয়া হেৰি কি কয় ফ্ৰান্সৰ লগত তিন নম্বৰ তিন নম্বৰ উঠাই কেনে খেলিব আৰু।
অ সেইটো হয়।
ফ্ৰান্সৰ লগত হ'ব খেল এখন ঊনৈশ তাৰিখে আছে সেইখন খেলা।
ইংলেণ্ডতো অ ইংলেণ্ডতো ভালে খেলিছিল আমাৰ বেলিংহাম এ বেলিগামাজে আছে উম এইটো হয় হয় এ দুটা গোল দিছিল যোৱা আ যোৱাকালি নে পৰহি এটা মেটচ আছে
অ অ হেৰিত আছিল আপোনাৰ কোৱাৰ্টাৰ ফাইনেলত যোনটো আছিলে সেইটোত আহ সেইটোত ভাল গোল দিছিলে ইংলেণ্ডে
ভাল কৰিছিল হয় দুটা গোল দিছিল এ এইটো হালেণ্ডত টিমলৰ লগত আছিল কি নাম আছিল এইটো আমাৰ ছুইজাৰলেণ্ড নেকি
অহ
অ অ অ সেইটো লগত আছিল ভাল খেলিছিল। বাকী আহ ক'ত চাব আজি ভাবিছে ৰাতি
আজি মই ঘৰতে চাওঁ মোৰ লগৰ বি
উ
মোৰ লগৰ বিলাকে থাকে।
হয়, হয়।
লগৰবিলাকৰ লগত মিলি কেনে চাওঁ ৰাতি। ভাল লাগে চাই কিনে খেলা। উম, লগৰ বিলাক থাকিলে অলপ টোপনিটো কম লাগে। কি এতিয়া ফুটবল হয় মানুহবোৰে আহিকিনে দৌৰা দৌৰি কৰি থাকে। তাৰপিছত গোল না--দিব নোৱাৰিলে অলপমান টোপনিও লাগে। সেইটো কাৰণে টোপনিৰ পৰা বাচিবৰ কাৰণে লগৰ বিলাক যেতিয়া থাকে যে
সেইটো হয় কিন্তু টোপনি লাগি যাম মই টোপনি লাগি যাব যিটো নহয় চাব নোৱাৰি।
অকলে চাব অকলে চাব নোৱাৰি মানে এতিয়া ক্ৰিকেটৰ দৰে নহয় যে পথ চব বলতে ছিক্স ফ'ৰ হৈ থাকিব মানে চবকেইটা সেনেকুৱা নহ হয় মানে। আমি এতিয়া ভাৰতত বেছিভাগে ক্ৰিকেট চাইহে ভাল পায় মানুহ বিলাকে। ফুটবলতকৈ এতিয়া যদি এইটো যদি ছেমি ফাইনেলটো যদি আঁ আৰ্জেন্টিনা আৰু ফ্ৰা--হেৰিত নাথাকিলে হয়, ইংলেণ্ডৰ নাথাকিলে যদি ক্ৰি--ক্ৰিকেটৰ থাকিলে তাৰে সলনি যদি ক্ৰিকেট হ'লে হয়। এতিয়া যদি আপোনাৰ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া যদি খেলা থাকিলে তাতে চাৰে বাৰটা কি, ৰাতি ডেৰটা বজাটো মানুহে চালে হয়। কিন্তু এতিয়া ফুটবল বুলি মানুহে চাৰে বাৰটা বজাটো চাব নোখোজে।
হয়, আমাৰ এইটো মেইন কাৰণ হ'ল আমাৰ টিমে যোৱা নাই ন'?
অঁ, সেইটো আমাৰ মা যাব পৰা নাইটো ঠিক আছে মানে মানুহখিনিয়েও চাব নোখোজে বস্তু বিলাক। যোনটো বস্তু চাই আছে আছে আগৰ পৰা সেইটো বস্তুকে চাই থাকে। মানুহ বিলাকৰ অলপমান চিন্ত ধাৰাবিলাকো সলনি কৰিবলৈ সময় হ'ল যে নাই ফুটবলত টো মানুহ যাব পাৰে। যদি এশ ওৱান নাইনটি এইট টাই, এশ আঠান্নব্বৈ তাক হেৰি কি কয়? দেশৰ মাজত যদি আমাৰ ইণ্ডিয়াখনে যাব নোৱাৰে ওৱান পইণ্ট ছেভেন বিলিয়ন মানুহৰ মাজত কেনেকে হ'ব এনেকা এশ কোটি মানুহ আছে, ডেৰশ কোটি মানুহ আছে। ডেৰশ কোটি মানুহৰ পৰা পোন্ধৰটা খেলুৱৈ নোলায় নে'?।
সেইটেৱে মানে, আমাৰ ভুল হয়, আমাৰো ভুল আছে। আমি মানে সৰুৰে পৰা মানে, এইবিলাক চাব লাগে অলপ খেলা-ধূলা মানে চব সমানে ৰাখিব লাগে মানে, এটা খেলাকে ইম্পৰ্টেণ্ট দিব নালাগে, ইম্পৰ্টেণ্টচ দিব নালাগে।
ঠিক আছে তেনেহ'লে আজি ৰাতি ত' খেলা চামে। অঁ, দিয়ক ঠিক আছে।
হ'ব থোৱা।
অঁহ্ দে।